হ
উ মই আপুনি অলপ ফ্ৰী আছে নে?
অঁ মই বৰ্তমান এনেই আছোঁ কোৱা।
উম। আপুনি চাগৈতো শুনিছে পৃথিৱীত এতিয়া প্ৰদূৰষনৰৰ মাত্ৰা। বৃদ্ধি হৈছে সেইকাৰণে আপোনাৰ মই- দুখনৰ বিষয়ে মই সুধিব বিচাৰিছিলো।
হয় হয়।
যদি ফ্ৰী আছে-
হয় প্ৰদূৰ্ষনৰৰ ওপৰত আমি অলপ আলোচনা কৰো তেতিয়াহ'লে- প্ৰদূৰ্ষণ বুলি ক'লেতটো আপোনাৰ ন- নানান ধৰণৰ প্ৰদূৰষণ আছে তোমাৰ ধৰি লোৱা বায়ু প্ৰদূৰষণ, প্ৰদূৰষণ শব্দ প্ৰদূষণ বহুত ধৰণৰ প্ৰদূৰষণ এতি প্ৰদূষণ প্ৰদূ বুলি কলে আপোনাৰ যেনেকুৱা হলেও প্ৰদূষণ হ'ব পাৰে আপোনাৰ ধৰা আজিকালি যিহেতু ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাক হৈ আছে তাৰ পৰা ওলোৱা ধহা ধহাবোৰৰ ওপৰত আপোনাৰ কিমান কি প্ৰদূষণ হৈ আছে বা আপোনাৰ উ ম খেতি প্ৰদূষণে যেনে ধৰা প্লাষ্টিকবোৰ আমি য'তে ত'তে পেলাই দিওঁ ধৰা কিছুমান লেতেৰা বস্তু য'তে ত'তে পেলাই দিওঁ সেইবিলাক কওপৰত মাটিবোৰ ধৰা প্ৰদূষণ হয় তাৰ ফলত আমাৰ নানান ধৰণৰ বেমাৰ আজাৰৰ পৰা মানে বেমাৰ আজ হৈ যায় আৰু বা শব্দৰ প্ৰদূষণ বুলি লে আপোনাৰ গাড়ী মটৰৰ যবিলাক চাউড নানান ধৰণৰ বা ডেক বাজনা বিলাক বাজি থাকে সেইবিলাকৰ সেইবিলাকৰ মানে সেই মানে কি কয় এইটো খুৰেদি মানে বহুত প্ৰদূষণ হৈ যায় আৰু আৰু প্ৰদূৰষণ প্ৰদূৰষণৰ ফলত আপোনাৰ এতিয়া ধৰা যিবোৰ গেছ ওলায় তাৰ ফলত তমাৰ আজিকালিতো গমেই পায় আপুনিও ধৰা কিছুমান জেগাতটো চাব নোৱাৰা হৈছে প্ৰদূষণৰ কাৰণে আপোনাৰ কাষখনেই দেখা নোপোৱা হৈ গৈছে আজিকালি ইমান প্ৰদূষণ মানে বৰ্তমান সময়ত
হয় হয় হয় ন কৈছে যে ব বায়ু প্ৰদূৰষণৰ ফলত আহ যেনেক গাড়ী যান বাহনৰ ওলোৱা থোৱাৰ ফলত আমি আকাশখন চাব নোৱাৰা হৈ গৈছে আমাৰ আজিকালি বৰষুণ খুনো আপুনি শুনিছে চাগৈ এচিডৰ বৰষুণ পৰা
হয় এ এইটো মানে আপোনাৰ প্ৰদূষণৰ কাৰণে হৈছে বুলি ক'ব লাগিব, কাৰণ এতিয়া যিহেতু ধোহাবোৰ আমাৰ গাড়ী মটৰৰ পৰাই কিমান বেয়া বা দিনৰ দিনে গাড়ী মট টৰবোৰ বাঢ়ি গৈছে, ধৰা তাৰ পৰাও যিবোৰ ওলোৱা ধোহা ধোহাৰ ওপৰত সেইটো ওপৰত যায়, ওপৰৰ পৰা ধৰা বৰষুণবোৰ তেনেকুৱা মানে লেতেৰা হৈ গৈছে একদম। তেনেকুৱাৰ ফলতো প্ৰদূষণ হৈ আছ ডাঙৰ ডাঙৰ ইণ্ডাষ্টি বিলাকটো ক'বই নালাগে, আপোনাৰ সদায় মানে কিমান কিমান কি ইমান বেয়া গো মানে গেছ বাহিৰ কৰি আছে, তাৰ ফলত আপোনাৰ বায়ু প্ৰদূষণতটো বেছি হৈ আছে সেইবোৰে ক'ব লাগিব, তাৰ ফলত আপোনাৰ গছ গছনিবোৰ কিছুমান ঠাইত ধৰা, মানে নোহোৱা হৈ গৈছে মৰি গৈছে। ডাঙৰ ডাঙৰ মানে এৰিয়াবোৰত পাহাৰ পৰ্বতবোৰত আপোনাৰ আজিকালি দেখা পোৱা যায়। মানে ধৰা গছ গছনিবোৰ কাটি দিছে, তাৰ ফলতো প্ৰদূষণ হৈছে তেনেকু বা আজিকালি মানুহ বিলাক বাঢ়ি গৈছে বা যোনে য'তে ত'তে যি টি ফেলাই দিয়ে, তাৰ ফলত আপোনাৰ জেগাবোৰত মানে গেছ এটা হৈ যায় ন, সেইটো এটে সেইটো কাৰণে আপোনাৰ মাত টিৰ প্ৰদূষণটো মানে আমি যিমান পাৰোঁ আৰু। মানে মানুহে চাফ চিকুণতাৰ মাজত থাকিলে ভাল, তেতিয়া আপোনাৰ নিজৰ নিজৰ দায়িত্ববোৰ পালন কৰিলে ভাল।
উম, হয়। মাত টিৰ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ হয়, পানী প্ৰদূষণ হয়। আমি এতিয়া যাতে আমি মা মানুহৰ কাৰণে মাটি, বায়ু, পানী আমাৰ প্ৰয়োজন হয়। সেইটো আমাৰ যাতে প্ৰদূষিত নহয়, যাতে আমি সেইটো ব্যৱহাৰ কৰিব নোৱাৰা নহয় সেনেকৈ আমি সেইবিলাক সংৰক্ষন কৰি ৰাখিব লাগিব ন?
হয়, হয়।
উম, হয় হয়।
প্ৰদূষণৰ আপোনাক আপোনাৰ প্ৰদূষণ বুলি ক'লেতো এতিয়া এইটো হ্ৰাস ক কৰিব নোৱাৰাই হৈছে, আপোনাৰ দিল্লী আপোনাৰ দিল্লীত এতিয়া যিমান যিমান মানুহ, তাত গৰমত থাকিব নোৱাৰা হৈ গৈছে। মানে ইমান মানে অক্সিজেন নোহোৱা হৈ গৈছে প্ৰদূষণৰ কাৰণে। আপুনিতো আপুনিতো নিজে দেখিছে বা শুনিছে এ বোলে আজি বোলে অমুকত এনেকুৱা বা অক্সিজেন নাই বা কিবা এনেকুৱা বা গৰমটো বাঢ়ি গৈছে এইবোৰৰ চব প্ৰদূষৰ কাৰণে হৈছে, বা যিবোৰ গেছ গেছ হৈ গৈছে তাৰমানে সেইটোৰ কাৰণে, পানীও লেতেৰা হৈ গৈছে প্ৰদূষণৰ কাৰণে বা নদীবোৰত নানান ধৰণৰ লেতেৰা বস্তুবোৰ এনেকুৱা প্ৰদূৰ্ষণ মানে কৰিছে আৰু মানুহবিলাকে।
উম, হয় হয় হয়, আপুনি কোৱা মতে হয়। আমাৰ যেনেকৈ কল কাৰখানাৰ পৰা ওলোৱা আজিকালি প্লাষ্টিক বোলা বস্তুতো আমাৰ মেইন হৈছে প্ৰদূষণৰ। অ', সেইবো প্লাষ্টিকটো যেতিয়া পানীত পৰে পানীত তাৰ মিহলি হয় কিনে বেমাৰৰ সৃষ্টি হয় আমাৰ মানুহৰ, জীৱ জন্তুৰ। এনেকৈ বহুত বেমাৰ হয় জানোঁ গম পাইছোঁ।
হয়, যেতিয়া প্লাষ্টিক বুলি ক'লে প্লাষ্টিক বুলি ক'লেতো প্লাষ্টিকৰ কাৰণেতো বহুত খিনি মাটি প্ৰদূষণ হৈছে, কাৰণ এটা প্লাষ্টিক আপুনি যিহেত টো এবাৰ ইউজ কৰি মানে ব্যৱহাৰ কৰি, আপুনি যেতিয়া পেলাই দিব এটা বেয়া জেগাত বা আপুনি যেতিয়া মাটি এটাত থৈ দিব, সেইটোতো আপোনাৰ বস্তুটো পচি পচি যোৱাতে বহুত সময় লাগে। উম, এশ বছৰৰ বেছি লাগি যায়, পচি নাযায় তাপা যেত তিয়া যাব বহুত টাইম লাগি যায় তেনেকুৱাৰ ফলত আপোনাৰ যিবোৰ জোগগাত পেলোৱা যায় বা আজিকালিতো বহুত হৈছে যিবোৰ জোগাত মানে পেলোৱা যায় তেনেকুৱা জোগাত ধৰা গছ গছনি হ'ব নোৱাৰা হৈছে তাৰ ফলত আপোনাৰ গছ গছনিবোৰ নাগাজে এনেকুৱাকৈ আপোনাৰ গছ গছনি নহলেতো আপুনি জানে বা বৰষুণ নৰ প্ৰভাৱটো অলপ কমি যায় তেনেকুৱা গৰম গৰমতটো বাঢ়ি যায়
হয় হয় এতিয়া এতিয়া গছ গছনিৰ অভাৱৰ কাৰণে আমাৰ আপুনিতো শুনিছে চাগৰ পৃথিৱীৰ জলবায়ু বহুত বহুত পৰিৱৰ্তন হৈছে বহুত ঠাইত বেছিকয় উম বহুতো ঠাইত জলবায়ুৰ পৰিৱৰ্তন হৈছে য'ত ক'বাত গৰমৰ জোগাত বহুত ঠাণ্ডা সৃষ্টি হৈছে ঠাণ্ডা ঠাইত গৰমৰ সৃষ্টি হৈছে তাৰ কাৰণে বহুতো মানুহ আমাৰ মৃত্যু মুুখত পৰিছে
হয় এইটো মানে আপোনাৰ অক্সিজেনৰ কাৰণে হয় ধৰা যেতিয়া প্ৰদূষণটো দিনক দিনেতো বাঢ়িয়ে যায় আছে পিছলৈতো আৰু আৰু আমি মানে অসুবিধাৰ সন্মুখীন হ'ব পাৰিম বুলি বুলি মানে ভাবো আৰু মই নিজে যদি এইটো আপোনাৰ ৰখাব নোৱাৰে বা এইটো ৰখাব লাগিলেতো আমি সকলোৱে নিজে নিজে এইটো চাব লাগিব বা চৰকাৰও চাব লাগিব বা কিছুমান ধৰােৰা বস্তু যিবোৰ ধৰা সোনকালে বা প্লাষ্টিকেই ক'লো প্লাষ্টিক যাতে য'তে ত'তে নেপেলাই আজিকালি তোমাৰ বা বজাৰ এখনতে কিমান প্লাষ্টিক বা কিমান কি দেখা পোৱা যায় সেইবোৰ আপোনাৰ এটা নিৰ্দিষ্ট জেগাত পেলালে ভাল আৰু
উ হয় হয় হয় হয় আপুনি অ এতিয়া আপুনি পৰিৱেশৰ বিষয়টো ক'লে কেনেকৈ প্ৰদূষিত হৈছে এতিয়া আপুনি পৰিৱেশ ৰদ কৰিবলৈ আপোনাৰ ঠাইত কি কি ব্য্ৱস্থা লৈছে এইটো ক'ব পাৰিবনে
ব্যৱস্থা বুলি ক'লে এতিয়া আমাৰ ঠাইততো এনেকুৱা এটা নাই কিন্তু মে ম দেখিছো বা মই শুনিছো মানে বিভিন্ জে আজিকালি ধৰা মানে লেতেৰা লেতেৰা বস্তুবোৰ পেলাবৰ কাৰণে ডাষ্টবিন ব্যৱহাৰ কৰে এইবিলাকত যাতে সকলোৱে ধৰা বেয়া বস্তুবোৰ তাত পেলাই আৰু বা তেতিয়া বস্তুটো এটা নি নিৰ্দিষ্ট জেগালৈ গৈ পাই বা য'তে ত'তে পেলাই দিলে আপোনাৰ নিজৰে মানে ত বেয়া লাগেতো নিৰ্দিষ্ট জেগা এটাত পেলালে বস্তুটো ঠিকেই থাকে
হয় হয় আপুনি কোৱা মতে তে গম পাই উম য প এইটো ডাবিন ডাষ্টবিন আমি ফেৰাালে আমি প্লাষ্টিক বোৰ যেনেকুৱৈ মাটি প্লাষ্টিক কাৰণে উ মাটি বহুত প্ৰদূষিত হয় সেইকাৰণেমি ডাষ্টবিনত পেলাব লাগো মাটি প্ৰদোষিত ৰ'দ হয় নে
হয় হয়
হয় হয় আৰু এতিয়া গছ গছনিও ৰোৱা হয় আমাৰ ঠাইত এতিয়া মই মই আমাৰ ঠাইত আৰু আমাৰ ঠাইত নহলে আমাৰ চৰকাৰে বহুতো এনেকৈ গছ গছনি ৰোপনৰ ওপৰত বেছি গুৰুত্ব দিছে পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰিবলৈ অ ব্ৰত কৰিবলৈ সেইকাৰণে আৰু বহুতো শিক্ষা দিছে মানুহক শিক্ষাৰ জতে পৰিৱেশ প্ৰদূষণ ৰদ কৰি শিক্ষুডেন্ট ছাত্ৰ সকলে যাতে পৰিৱেশটো ৰদ ৰদ ৰ কৰে ৰ'দ মানে বেয়া হোৱাৰ পৰা হে কৰি আনে প্ৰদূষণ হোৱাৰ পৰা ৰ'দ কৰে অ তাৰ বাবোবে উ আমাৰ বিদ্যালয়ত কিতাপত কিতাপৰ পাঠ্য়পুথিত এই পৰিৱেশৰ বিষয়ে দিছে আপুনি
হয় মোৰ হিচাপতো এতিয়া এইটো এইটো ৰক্ষা কৰিব পাৰিলে ভাল এইটো আমাৰ সৰু ল'ৰা ল'ৰা ছোৱালীসকলকো শিকা শ মানে শিকি শিক্ষা দিয়াৰ কাৰণে যদি চৰকাৰে যত্ন লয় তেতিয়া সৰু ল'ৰা ছোৱালীক কলে সৰুৰ পৰা শিকি আহিব এইটো মই ভাবোঁ যেনে যেনে ধৰা আপোনাৰ
শিক সৰু ল'ৰা ছোৱালী সকলক কৰিলে বা এইটো এনেকা পেলাব নালাগে এইটো এনেকুৱাকৈ কৰিলে এইটো এনেকুৱাকৈ পচি নাযায় এতিয়া ধৰা সিহঁতেও জানিব সিহঁতেও জানিব পাৰিব বোলে এইটো বস্তু এনেকৈ কৰিলে বেয়া হয় বা ডাঙৰ সকলেও যদি নি নিজে চিন্তা কৰে বোলে এইটো এনেকুৱা কৰিব লাগিব তেতিয়া ভাল আৰু
উ হয় হয়
আজিকালিতো আপোনাৰ ধৰা গছ গছনিও বেছিকৈ কাটে বা বহুতো আমি দেখিছো ডাঙৰ ডাঙৰ পাহাৰ পৰ্বতবোৰ কাটি উ মানে বিভিন্ন ধৰণৰ ডাঙৰ মানে ইণ্ডাষ্ট্ৰ্ৰী বিিলাক বনাই আছে ক কল কাৰখানাবিলাক বনাই আছে সেই সেইবিলাকৰ ওপৰত অলপ গুৰুত্ব দিলেই ভাল যাতে য'তে ততে গছ গছ আনি কাটিব নোৱাৰে তেতিয়া প্ৰদূষণটো আমাৰ মানে বাচি থাকিব আৰু ইমান এটা এটা মানে লেভেলৰ মানে ওপৰলৈ যাব নোৱাৰিব আৰু
উম হয় হয় হয় আপুনি আপুনি ক মতে গম পাইছো মই অ আপুনি কৈছে যে ই ইণ্ডাষ্ট্ৰি বুলি কোৱা আমাৰ কোম্পানী উ্য হুকম আৰু আমি পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰাৰ বাবে তেওঁলোকে যাতে কাম কৰে আমি বিচাৰিছো পৰিৱেশ তেনেকুৱা এতিয়া অল
আৰু আপোনাৰ গাড়ী মটৰৰ ওপৰতো অলপ গুৰুত্ব দিব পাৰে বা গাড়ী মটৰ যিহেতু বহুত হৈ গৈছে তাৰ পৰা আপোনাৰ বহুতখিনি প্ৰদূষণ হয় মানে ধৰা চাৰিজন মানুহ যদি থাকে ে চাৰিজন মানুহ চাৰিখন গাড়ী লৈ যায় তেনেকুৱা কৰিব নালাগে বা চাৰিজন যজনে এখন কাৰতে গ'লে হয় বা এখন বাহনতে যাব পাৰে সেইবোৰো যাতে অলপ মানে চাই আৰু উ
এটা উ অ আমাৰ ঠাইত বহুতো গাড়ী যেনেকৈ গাড়ী খনিজ তেলৰ তেল ব্য্ৱহাৰ কৰা হৈছিল যেনেকৈ পেট্ৰল ডিজেল ব্যৱহাৰ কৰা হৈছিল সেইবোৰ গাড়ী কম কৰিছে এতিয়া যত বাহন যৰ দ্বাৰা যাৰ দ্বাৰাই পৰিৱেশ প্ৰদূষণ নহয় তাৰ ওপৰত গুৰুত্ব দিছে
হয় হয় হয় এইটো আপুনি বহুত ভাল কথা কৈছে বা আজি আজিকালি আপোনাৰ ইলেক্ট্ৰিকৰ ওপৰতো অলপ চৰকাৰে চকু দিছে সেইটো নিশ্চয় নিশ্চয় কিবা এটা ভাল হ'ব ঠিক আছে ঠিক আছে বাৰু আপোনাৰ পৰা বহুতখিনি কথা আজি শিকিব পাৰিলো
উম উম হয় হয় মই আপোনাৰ পৰা বহুতো পৰিৱেশৰ কথা উ শিকিব পাৰিলো ধন্যবাদ
ধন্যবাদ